হেল্ল',
হেল্ল',
হয় নমস্কাৰ।
হয় নমস্কাৰ।
হয় আজি আমি পানীৰ ওপৰত কথা পাতিম বুলি ভাবিছো।
অ হ'ব হ'ব পাতিব পাৰে।
এই পানী আমাৰ জীৱনৰ বহুত দৰকাৰী বস্তু। পানী নহলে আমি।
আপুনি চাইলেণ্ট কৰি ল'বচোন।
হয়।
অঁ,
হয় কওকচোন।
অ আপুনি কি কৈছিলে।
হয় পানী আমাৰ জীৱনৰ বহুত দৰকাৰী বস্তু বোলো। পানী নহলে আমি জীয়াই থাকিব নোৱাৰো অ অ, প্ৰত্যেকটো জীৱ-জন্তু গছ-গছনি ইত্যাদিক পানীৰ দৰকাৰ।
হয়।
মই ভাবা মতে পানী, অবিহনে এই পৃথিৱীখন কোনো পৈধেই মানে, বাচি থাকিব নোৱাৰে।
হয়।
সকলো বস্তু সকলো কাম কৰোতে পানীৰ প্ৰয়োজন হয়ে কিবা নহয় কিবা কাৰণত।
অ
আপুনি কি মতামত ভাবেনো পানীৰ বাবে।
অ আপুনি কোৱাৰ দৰে সেইটোৱেই হ'ব যে আমাৰ মানে জীৱনত। পানী নহলে আমি জীয়াই থাকিব নোৱাৰো সেইটোতো সচা কথা হয়। তাৰপিছতো মানে পানীটো দুটা। অহ ভাগত আমি মানে সেইটো ভাগ কৰিব পাৰি সেই এটা, বিষয়টো হ'ল বেয়া আৰু এটা বিষয়টো হ'ল। কি ভাল না। মানে এই পানীয়ে আমাৰ যোনটো জীৱনত লাগে সেইটো লাগিলেও মানে কেতিয়াবা যে এইটো বেছি হৈ যায় না। তেতিয়া মানে আমাৰ আমি মানে বেয়া পাওঁ হয়নে। আমি মানে বেয়া লাগে যে আমাৰ এতিয়াতো মানে বৰষুণৰ বতৰ হয় যেতিয়া পানীটো চবৰ ফালে মানে বান পানী চলি আছে হয়নে। ত সেইটোৰ মানে আমি চালে। যে আমি পানীতটো বেয়া পাওঁ আৰু তে কিয় এনেকে হ'ব লাগে আমাৰ মানে খেতি-বাৰী বা ঘৰ-চৰ চব মানে লৈ যায় ন। পানী বহুত বেছি আহিলে ত সেইবোৰ বিষয়টো আমি ভাবিলে। সেইটো ভাগক মানে আমি বেয়া পাও আৰু মনেৰে, কিন্তু বেয়া পালেও যে, আমি সেইটো পানীটো মানে নোখোৱাকে না থাকিব নোৱাৰে, সেই টো হয় আৰু সেইটোৱে।
অঁ, পানীটো দৰকাৰ বস্তু, দৰকাৰ হ'লেও, যোনটো বস্তুটোতো দৰ কাৰ হয়, সেইটো মানে ভাল বেয়া সেইটো দুটা এইটো থাকে আৰু। বিষয়টোত থাকে এইটো, যেনে আমি অঁ হয়। যেনে আমি ভাত নহ'লে, আমি মানে থাকিব নোৱাৰোঁ জীয়াই থাকিব নোৱাৰোঁ। ন, পানীৰ দৰে আমি ভাতটো আমি মানে যিটো অসমৰ মানুহে হিচাপে, ভাদেই আমাৰ কাৰণে প্ৰয়োজন এটা না। ত' সেইকাৰণে ভাতটো মানে খালে যিটো আমি জীয়াই থাকো, এইটো খালে ভাল কিন্তু, এইটো লাগাতকৈ যদি বেছি হয় সেইটোতো আমাৰ মানে, গোটেই শৰীৰৰ কাৰণে বেয়া হৈ যাব বা কি কিবা বেমাৰ হ'ব বা কিবা-কিবি হ'ব, মানে যোনটো বস্তুটোত দৰকাৰ হয়, আমাৰ জীৱনত ত' সেই বস্তুতটো, আমি লাগাতকৈ বেছি খালে বা বেছি পালে আমি সেইটো বেয়া পাওঁ বা বেয়া হয় আৰু সেইটো
হয়, এইটোৱে এতিয়া বৰ্তমান সময়ত বানপানীয়ে বহুত বহু মানুহক ক্ষতি-চুস্তি কৰিছে।
ক'লেতো, আমি এইটো মানে এতিয়াতো বহুত হৈ আছে, আমিতো আমাৰ হাতে হা তে মোবাইল ফোন আছে। আমি নিউজবিলাকত চাই থাকোঁ, দেখি আছোঁ। ফেচবুক, ইনষ্টাগ্ৰাম বা হোৱাটছআপ ষ্টেটাছ, সেইবোৰত আমি দেখি আছোঁ হয় নে? মানে চব চববৰ ফালে মানে, বানপানী, বানপানী চলি আছে, এইটো বৰষুণ দি আছ এতিয়াও দি আছে, আমাৰ ফালে।
হয়।
উম, আৰু কালিলৈকে, মানে বহুত বেছিকৈ বানপানী হোৱা সেইটো নিউজ টো আহিব চাগে, মোৰ মতে।
হয় হয়, এনেই বহুতৰ ক্ষতিগ্ৰস্ত হৈছে পানীৰ ফলত, কি ন্তু, পানী অবিহনে আমি থাকিবও নোৱাৰোঁ বৰ্তমান।
অঁ। খেতিটো আৰু মানে নষ্ট হৈছে। তাৰ বিষয় তাৰ ওপৰতো আৰু মানে যোনে যোনে টাউন এৰিয়াত থাকে, সিহঁতেও কষ্ট পাইছে। এই ড্ৰেইন বিলাক থাক কে ন, নালা সেইবিলাক মানে
হয় হয়।
পানী নাযায় সেইটোৰ কাৰণে মানে চব বানপানী হৈ আছে আৰু অলপ চলপ বৰষুণো ইমান দিয়া নাই তথাপিও মানে হৈছে বহুত।
সেইটোৱে আৰু বহুত হয়। বহু মানুহৰ ঘৰতো পানী উঠিছে মানুহ মানুহবোৰে সেইবোৰৰ বহুতৰ ফলত কষ্ট চস্ত হৈছে।
কষ্ট পাইছে অঁ।
ৰাস্তা‌ পদূলি বন্ধ হৈ গৈছে।
অ,
বহুত মানুহৰ খেতি-বাতি ধ্বংস কৰিছে পানীৰ, ফলত।
কৰিছে, কৰিছে। আৰু মানুহ, মানুহতো অকমান হেল্প পায়, মানে এনেকে থাকিব পাৰে, কিন্তু জীৱ-জন্তুবিলাকো, মানে, সিহঁতকতো বাচিব নোৱাৰিলে।
যেনে হ'ওক চৰাই, হাঁহ, গৰু, ছাগলী, সেইবিলাক।
হয়।
সেইবিলাকটো, মানে, আৰু মানুহে নিজকে বাচিব না, সেইবোৰক বাচিব, তেনেকুৱা হৈ যায় না। মানে, তেতিয়া মানে কি কয় সেইটো? অ, অভাৱটো মানে নোহোৱা হৈ যায় আৰু। থিংকিংটো, মানে চবে নিজকটো ভাবিব লাগে ন, চবে আৰু নিজক ভাবে। যে, মই বাচিব লাগে, তেনেকুৱা ভাবতো আহে মানে। অ, মানুহ পৰাই আৰু জীৱ-জন্তু বিলাক বেছি মানে, কি কয়? সেইটো আহ, বাচি থকা নাই আৰু। সেইটো মই দেখি আছো। অ,
এ, এই সে, এতিয়া এতিয়া খেতি পানী বেছি হ'লেও দিগদাৰ এতিয়া পানী নহ'লেও খেতি-বাতি নহয়, হয়। এনে পানীৰ প্ৰয়োজনতো বহুত প্ৰয়োজন আৰু বহুত প্ৰকাৰ ক্ষতিও কৰে।
প্ৰথমতে, হয়।
মানে ভাল গুণো আছে, বেয়া গুণো আছে, দুয়োটাৰ মাজতে চলিব লাগিব।
মানে যোনটো বস্তুতটো মই কৈছো আগতে, মানে যোনটো বস্তুটো লাগা হয় জীৱনত, সেইটো মানে ভাল দিশ এটা আৰু বেয়া দিশ এটা থাকেই আৰু।
হয়।
যেনে, আপুনি কোৱাৰ দৰে ভাল গুণ অ, আৰু বেয়া গুণ এই দুটাও থাকে আৰু, যোনটো বস্তুটো মানে আমাৰ জীৱনত লাগা হয়, দৰকাৰী বস্তু হয়, সেইবিলাকে।
সেইটোৱে আৰু। এতিয়া প্ৰদূষিত পানী খালেও মানুহৰ বহু ধৰণৰ বেমাৰ হয়।
হয়, হয়।
কিন্তু আকৌ পানী নোখোৱাকে থাকিলেও, মানুহৰ বহুত ধৰণৰ বেমাৰ হয়।
লিমিটত, থকাটো ভাল আৰু।
জণ্ডিচ, কলেৰা আদি ইত্যাদি বহু ধৰণৰ বেমাৰ হয়, প্ৰদূষিত পানী খোৱাৰ ফলত। সেইকাৰণে আমি, খোৱা পানী খিনি মানে যিমান পাৰো সিমান, ফিল্টাৰ কৰি খাব লাগে আৰু। মোৰ, মতে দি।
অ, সেইটো এইটোতো হয়, সেইটো সঁচা কথা হয়। আৰু এইটো মানে, যদি বেছিকৈ মানে ভাল বা বেয়া খালেও, বা কম খালেও সেই টো, আৰু বেমাৰ হৈ যাব বেমাৰত পৰে মানে। যেনে আমাৰ কম খালেও সেইটো কি হয় গেষ্টিক, কিবা-কিবি এনেবোৰ হৈ যায় আৰু
সেইটোয়েই এতিয়া এতিয়া আকৌ বহু পানী। খোৱাৰ ফলতো বহুত মানুহৰ বেমাৰ হয়।
অ হয় হয় বেছি খালেও।
ডিহাইড্ৰেটেড বেছি হৈ গ'লেও মানুহৰ বহু ধৰণৰ বেমাৰ হয়। কিডনী- চিডনী আদি বেমাৰ হৈ যায়। কিন্তু আৰু কম পানী খোৱাৰ ফলতো বহুত ধৰণৰ সেয়া, সেইকাৰণে পানী আমাৰ চব, ফালৰ পৰা লাগে কিন্তু পানী কেনেকে ব্যৱহাৰ কৰিব, সেই হিচাপটো মানুহে জানিব লাগে।
জানিব লাগে সেইটো হয়। কিন্তু এতিয়ালৈকে দেই মানে এই যোনে মানে অকমান, কি কয় নতুন মাটি কলে গম পোৱা নে?
হয়।
অ নতুন মাটি এইবোৰ চাইডত মানে দমকল মানে। বৈৰিং কৰিব মানে নোৱাৰা।
হয়।
তেনেকুৱা জাগাও আছে যেনে অ, পাহা অ' পাহাৰ অঞ্চলৰ ওচৰত মানুহ যোনে থাকে।
হয়।
সেইবিলাক মানে দিগদাৰ হয় সিহঁতৰ কাৰণে যে লেতেৰা। পানীটোৱে মানে এই নালাৰ পৰা অহা নহ'লে নিজৰাৰ পৰা অহা সেইবিলাক। খাই না এ যে পাহাৰৰ পৰা আহা সেইবিলাক মানে। খাই আৰু সেইবোৰত মানে মোৰ মতে সেইবিলাক খালে মানে বেয়া।
হয়।
আৰু উপায় নাই। খাবা লাগে সিহঁতে পানীয়ে নাই দমকল বয়ৰিং বা। এনেকে ক'ল এনেকুৱা মানে। কি কয় বনাব নোৱাৰা হয় না জোগালৈ জাগা তেনেকুৱা আছে। সিহঁতৰ মাজত মানে এ এনেকুৱা বেছি হোৱাতো মানে। দেখা পাওঁ আৰু যেনে আপুনি কোৱা লেতেৰা পানী খালে জণ্ডিছ বা কিবা। এনেকুৱা হোৱা।
হয় সেইটোৱে হৈছে বহুত, এতিয়া বহুত জাগাত পানীৰ অভাৱো আছে। বহুত ধৰা বহুত আছে। সেইকাৰণে পানীৰ আমি গুৰুত্বটোও জানিব লাগিব। কিছুমান মানুহে বহুত পানী পায়। অযথা খৰচ কৰে কিন্তু কিছুমান মানুহে আকৌ সেইখিনি পানীয়ে পাবলৈ।
সক্ষম নহয় অ,
সেনেকে আমি যিমান সদ ব্যৱহাৰ পানী সদ ব্যৱহাৰ কৰি থাকিব লাগিব আৰু যিমান যি হওক।
অ অ।
এতিয়া আমাৰ অসমত পানীৰ, আকাল নাই‌ আ যিমান, আৰু কিমান ব্যৱহাৰ কৰিব পাৰোঁ। কিন্তু বহুত জেগাত পানী, মানুহে এগিলাচ পানী খাবলৈয়ো বহুত সময় ৰখিব লাগে। বহুত কষ্ট ফলত অলপ পানীৰ সেৱা পায়, সেৱন কৰিব পায়। সেনেকে যিমান পাৰো আমি পানী ৰক্ষা কৰিব লাগিব আৰু পানী কেনেকে শত ব্যৱহাৰ কৰিব পাৰো সেইটো বিষয়ে জানিব লাগিব আৰু। হয় দিয়ক পিছে আজি আপোনাৰ লগত কথা পাতি ভাল লাগিল ধন্যবাদ।
ভাল লাগিলে অঁ ধন্যবাদ। উম